হেল্ল'।
অ', কি কৰিছা?
ভাতকেইটা খাই দিছো।
খালা অ, ময় খাই উঠিলো।
হয়।
ভাল, তোমালোকৰ? ভাত আজি আজি মানে অলপমান হেৰিকে খাইছো এ লাও আছিলে লাও মানে খাৰ বনালো আজি এই দাল বিলাক খাই খাই আমনি লাগিছে ছছে দিনত তেওঁ মাছৰ তৰকাৰী বনাই খালোঁ এতিয়া বোলো ৰাতি ই লাও লাও খাৰ অকণ বনালো তাৰপিছত আৰু হৰি এইবিলাক এই বতাহ বতাহ চৰাই কণী বতাহ চৰাই কণী আনিছিলে সেই টো বইল কৰি পেলাই পিটিকা কৰিলো তাৰপিছতে উম তাৰপিছতে পাপৰ পাপ বৰ ফ্ৰাই কৰি পিছে মই নাই খোৱাা ল'ৰা তহে খাইছে পাপ ওপৰটো মই ইমান নাখাও তাৰপিছত আকৌ মই নাখাওৱেই মই অ বেয়া যে প্ৰেচাৰ আছে মই ভালো নাপাওঁ ইমান এটা এ তাৰপিছত এইবিলাক কুন্দুল টো খোৱা ভাল যে কুন্দুলি ভাজিলো কুন্দুলি খালো সৰহ কলপ তছ সেই আৰু চিম্প পুলকৈ খাইছিল দিনত মানে মাছ আচছিলে মাছ আজি মেকুৰীয়ে খালে নহয় ৰাতিলে মাছ থৈছিলো ভাজি পেলাই তাৰ পিছত আলহী আহিছিল আলহীৰ লগত ক কথা পাতি থাকোঁতেই কোনটো লগত মেকুৰী সোমাই পাকঘৰত আজি মানে প্ৰথম খাইছে আমাৰ ঘৰত মাহ তেনেকে। তাৰপিছত খাই পেলালে সেইকাৰণে আৰু এতিয়া সেই তেনেকে খালোঁ আৰু। উম, তুমি কি বনালা?
মই মানে হেৰি নহ, দালি বনাইছিলোঁ। তাৰপিছত আপোনেই পচলা বনাইছিলে দিনত।
অ', পচলা গৰমত খাব লাগে দেই, ময়ো পচলা খাইছো মাজে মাজে।
খোৱা যায় বাৰু দেই ঘৰতে আছে।
ঘৰতে থাকিলে ভাল। ঘৰৰ গছ এজোপা আছিলে। এইজোপা কটাই পেলালো ডাঙৰ হ'ব। বলি নিদিওঁ আৰু। খালে খাই খালোঁ দুদিন খালোঁ আৰু দুপিছ মান আছে মানে। এতিয়া সদায় খাবলৈওঁ ভাল নালাগে যে।
অ', সেইটো কিন্তু ইউৰিক এচি চিত্ৰ পাৰিম উম, উম, খুবভাল থাইৰ ইউৰিক এচি মানে এটো নিৰু হয়।
আউ। খোৱা ভাল।
অ', সেই মাছৰুম আনিছিলে।
অ'।
বনাব নাজানো।
অ', মাছৰুমটো নেজানা? মই ব-বৰমাই আমি ইমান নাখাওঁ মাছৰুমতো। মই এদিন বনাইছিলোঁ এনেই ৰেচি চাইছিলোঁ। মানে, মাছৰুমখিনি তুমি ভাল কে ধুই ল'বা। ধুই পেলাই একদম কাপোৰ এখনত দি পেলাই মানে নে শুকুৱাই ল'বা? মানে পানী চানী থাক কিব নালাগে তাইচত পিছ কৰিবা পিছ বা দুফাল দুফ এফাল কৰা চাৰিফাল কৰা তেনেকে কৰি পেলাই সেইখিনি মানে প্ৰথমতে অকমান তেলত দি পেলাই ভাজি লব লাগে
উম উম
পিয়াজ অৰপ সৰহকে দিবা পিয়াজ কাটিবা তাৰ পিছত বিলাহী পিয়াজ বিলাহী আদা নহৰু জলকীয়া এইবিলাক দি এ সেইখিনিও ভাজি লৈ পেষ্ট টা বনাই ল'বা
হয় হয়
খিনি বনাই মাছৰুমখিনি দি পেষ্টখিনি ঢালি দিবা নিমখ হালধি মছলা দি দিবা আৰু অলপমান সময় উতলালেই সেইটো হৈ যায়
কিন্তু বস্তুতটো মানে খাবলৈ বহুতে ভাল পায় মই
মই ভাল নাপাওঁ বছ জোনটো খাই মই ভাল সোপকা সোপকা লাগে যে মই ইমান ভাল নাপাও নেখাওঁ স কেনে কম খাওঁ
মানে মোৰ বস্তুৰৰ প্ৰতি মানে এটা মানে ঘীণ ভাৱ এটা আছে
অ আমি আগতে বিলাক হেৰি বুলি কওঁ যে আমাৰ এনেইতো নিজেই কিছুমান হৈয়ে থাকে ন সেইবিলাক তেনেকুৱাহে আৰু কাঠ ফুলা সেইকাৰণে সমও ভাল নাপাওঁ খাই এইটো বস্তু এই কেতিয়াবা বিয়াই ছিয়াই কেতিয়াবা খাওঁ আৰু অকণমান টেষ্ট কৰোঁ এনেই মই ঘৰলে আনি তেনেকে কে নাখাও এদিনে বনাইছিলো
উম এই আমাৰ ওচৰতে মানুহ এঘৰে খেতি কৰিছিলে মানে স তাৰ পৰা অলপ দিনে হেয়া মানে নান বস্তুতটো পাতি মু মানে কি কিবা মানে কিছুমানে যে মাছৰুম বুলি ক'লে মদ তাৰমানে অঁ মোৰ মানে সেই ভাৱটো নাই মানে
মোৰো নাই, মোৰ একদম বেয়া
কিবা মানে? বেয়া পাওঁ, মানে-মানে পৰাপক্ষত বস্তুটো মানে, চুবলৈকো মোৰ ঘিণ লাগে। অ', মানে মোৰ মানে চুবলৈকো ঘিণ লগা নিছি এতিয়া ক'বও বেয়া লাগে বাৰু! খোৱা বস্তু
অ'-অ' উম, মোৰো তেনেকুৱা! ময়ো ভাল নাপাওঁ সেইকাৰণে আমি আগৰ পা নোখোৱা যে। এতিয়া মানে সেইটো খাবলে মানে মন নাযায়। যাৰ টেষ্টটো নাপাওঁ একো।
মানে কি মে বেয়া ভাৱ এটা আছে ন'। এইটো বিষাক্ত বস্তুটো মোক তেনেকে সেইটো মানে আমাৰ মনত
অ', নহ বিষাক্ত বুলিব এতিয়া নাজ চানো ভাল বুলি। কিন্তু তথাপি মই খাই ভাল নাপাওঁ বস্তুটো উম মাজতে সেই অ', গুৱাহাটী বিয় খনত খাইছিলোঁ। খাই চাওঁচোন বো ৰ ময়ো ম নাপায়। খাওঁ যে। অকমান খাই চালেও ইমান বেয়া লাগে। লা নাই জোলতো খাই ভাল ভালেই লাগিছে। কিন্তু এইয়া ইমান অকমান টেষ্ট কৰি চালো আৰু। ঘৰত বনাইছিলো আলহী আহিছিলে সেই মা শান্তিয়ে আহিছিলে সেইদিনাখনন তাই মানে সিহঁতে নিৰামিষ খাই। তাৰ পিছত মাছৰুমকে বনাই দিলো। তে মই ভাল নাপাওঁ বস্তুতো সেইকাৰণ নানোৱে মাছ।
উম, মোৰ ভাল নাপাওঁ মানে মোৰ বহু ব্ৰটিচনা ভাৱ ত আছে
উম উম
কিন্তু এনেই খোৱাটো কিন্তু বহুত ভাল
ভাল ভাল সেইকাৰণে এতিয়া মাছ নমটো খুব চলিছে
চুনিছে উম উম সেয়া এইএনে দেখিবলৈ ভাল মোৰ দেখিবও মোৰ ভাল নালাগে মে ক থকা দেখা পাওঁ যে মানে মোৰ মানে বৰ কিবা ভাব এটা আহে
উম
কিন্ত মানে বহুত চাফ চিকুণকৈ কৰি দিয়ে ৰু মে যিটো ৰুমত থয় চেণ্ডেল পিন্ধিব নালাগে মানে খুব চাফ চিকুণকৈ পৰিষ্কাৰকে যাব লাগে
অ তাকেইতো আকৌ তাৰ পৰা হেৰি হৈ যাবতো
উম সেইটোৱে
কিছুমানে যে এনেইটো খাই পেল ে মানুহ মৰে ন এইটো আমাৰ নৰ্মেল যিটো হয় কাঠফুলা খাই কিমান মানুহ মৰিছে সেইকাৰণে ভয় লাগে
এইটো মানে একদম আপোনাৰ মানে দেখি থকাৰ পৰা মানে বনোৱা ত পৰা দেখি আছোঁ যে বস্তুটো সেইটো কাৰণে চব মানে ওচৰৰ সেইখিনিকে চবকে অলপ অলপ দিলেঁ তপাহে দিয় পিছত মানে মে বসতটোখহা মানে সন্তোষজনক নহয় দে সতে অকে দেখি আৰু কোনবা কোনবোৰ কৰাব খুজিছে মানে
আহ আহম
উম
সটো খেতিত বহুত লাভ হয় ন
যাবাব চাৰিশ টকা নে চাই আছে অকে
কেজিঅ। কৰা মই সেই মোবাইলত দেখিছো কেনেকে কৰে।
উম উম মানে দেখিবও ভাল নালাগে উম চৈধ্য় দিন ন পোন্ধৰ দিনৰ পৰা মপোনে এই মানে হেৰি উস'বলৈ ধৰে আৰু। উম। উম।
এতিয়া মাছৰুম বনালা খালা নেক খালা তুমি।
মই মানে বস্তুটো হেৰিয়ে নকৰিলো এই মানে নুচোৱা নুচোৱাই নিচিনাই হ'ল মানে। মানে সেই তাকে ভাবিছ বনাম। কিন্তু নাজাননা গান সেনে নেকি। মোৰ সেই পচলা যে আছিলে।
অ।
দনি দিয় খালো
অ। অ', পচলতো ভাল লাগে।
পচলা সেয়া।
ময় আছে কাইলৈ খাব লাগিব পাহৰিও যাওঁ। বস্তু ফিজত। তুলে। কি আজি সেয়া আজি কুন্দুলি লৈ কালি ললো বোলো আজি কুন্দুলি ভাজি। কাইলৈ শনিবাৰে নিৰামিষ খাও যে কাইলৈ খাব পাৰিম।
অ'‌, অ।
মাটি দালিও য়াই থৈছো আজিয়ে। ৰাতিপুৱাই অফিচ যাব যে লৰা তু সেইৰি কাৰণে সোনকালে। বনাব লাগিব যে তিয়াই থুললে ভাল হ'ব আৰু টেঙা গৰমত টেঙাই বন নাম বোলো।
মাটি দালি মোৰ সেই বস্তুটো ভাল নাপাওঁ মোৰ সেইটো ভাল নাপাওঁ।
ন' তাষ্টেন
একদম মানে কিবা পাওঁ মই খা পাৰটো যাওঁ বেয়া পাওঁ।
অহ।
আৰু মানে মোৰ এটা কথা কি মই নোখোৱা বস্তু যদি মোৰ ওচৰত কোনোবাই খাই থাকে নহয়। মোৰ মানে একদম মানে মাথাত
উম। আমি খাওঁ মাটি দালিটো এই গৰমত এতিয়া মানে ভাল লাগে থেকেৰা চেকেৰা দিলে থেকেৰাটো খোৱা ভালতো এতিয়া মই থেকেৰা শুকুৱাই থৈ দিছো থেকেৰা দি পেলাই হেল্ল', হেল্ল'। কাটি গ'ল দেখোন বিকি আ শব্দ নাইকিয়া।